উম শুনিছা।
শুনিছো শুনিছো।
অ পাইছো। পাইছো দিয়া। বাকী। কি কৰি আছা।
সেইয়া ভালে ভালে তোমাৰ।
দিয়া খালি মানে অকণমান ক্ৰেমচ হৈ আছিলে।
অ হয় নেকি।
উম। তোমাৰ হয়নে তেনেকুৱা?
হয় হয় বৰ অসুবিধা পছা
উম নকবা আৰু প্ৰথম দিনাটো বেছিকে হয় ন নে দ্বিতীয় দিনা
মানে তোমাৰ মোৰ ফাৰ্ষ্ষ্টৰ দিনাখন আৰম্ভণিত নহয় তাৰ পিছৰ পৰা হয় আৰু আমাৰ দুই নম্বৰ দিনাখন আৰু তিনি নম্বৰ দিনাখন তোমাৰ আহিছে যে মোৰ গা দু ধই দিয়া হয় ন তাৰ পিছ পৰা তোমাৰ মানে অকণ বেছিে হৈ যায়
আচ্ছা আচ্ছা বুজিছো বুজিছো
কোনোবা এটা মাহত তোমাৰ আকৌ নহয় এ প্ৰথম কেইদিন নহয় তোমাৰ এই তিন দিনৰ দিনত তোমাৰতিয়া গা ধই দা হয় তাৰ পিছৰ পৰা তুমাৰ মানে
অ হয় নেকি অ আচ্ছা আচ্া মোৰ বাৰু তিনদিনৰ দিনাখন নহয় বাৰু মোৰ প্ৰথম দিনাই বেছি হয় আৰু তাপ চপা মানে সেই তহে আচল দিন মানে া মানে যোন প্ৰথম দুদিন মানে থাককা যায় যে বেলেগকৈ আমাৰ আকৌ সেইটো নিয়ম এটা পাঁচ
আছে আছে আছে আমাৰো আছে তোমাৰ সেই বেলেগকে অ তিনিনৰলৈেোমাৰ বেলেগ একেৰা থাকে
টো মানুহে সেইটো মানে কিবা বেয়া কৰি লৈছে কিন্তু মানে অ কিন্তু মানে মোৰ জাত মানে তোমাৰ সেইটো এক্চুৱেলি কি হয় তোমাক মানে ৰেষ্ট দিয়ে মানে ৰে দিয় সেইোৱে মানে মেইন কথা কিন্তু মানুহে মানে সেইটো কওঁতে কওঁতে মানে মানুহে সেইটো বেয়া কৰি লৈছে আৰু যে মানে এইফালে যাব নাপায় সেইফালে চুব নাপায় আমুক তামুক তেনেকুৱা কৰি দিয়ে
আচলতে তেনেকুৱা কৰিব নালাগে কি সেইকেইিনি মানে তোমাৰ কষ্ট বহুত হয় ন অ অকল মানে তোমাৰ মহিলাকহে বুজি পায় কেনেকুৱা লাগে আৰু সেইখিনি তোমাৰ গাটো মানে বহুত তে বেয়া লাগে। ভাবিব নোৱাৰা। দুৰ বল লাগে কলৈকো ওলাই যাব মন নাযায়।
নাযায় খাবলৈও মন নাযায় টো ঠিক কৈছা।
উম আৰু তোমাৰ খানা দিনত হ'লে বাৰু যি হওক অকমান অকে অকে এই গৰমত মানে তোমাৰ একদম মানে কি কবা আৰু কোনোবাই মানে ভাল কথা এটা কলেও তোমাৰ মানে একে তোক খং কৰিছে
অ অ অ সেইটো হয় সেইটো হয় সেইকেইদিন বহুত চেনচিটিভ হৈ থাককা যায় আৰু
নেকি
নাই নাই নাই সকলোৰে হব সকলোৰে হয়। মোৰো হয়
অ
সেইখিনি সময়ত বহুত চাইন্ঞ্চ থকা যায় মানে ধৰা তোমাৰ কিবা মানে কেনেকা ক হয় মই কওঁ চিনেৰিঅ টো ধৰা তোমাৰ কাৰাবা বহুত খং উথি আছে বহুত আগৰে কিন্তু তুমি নৰমেল স্তেজত তুমি সিটো কণন্তুল পাৰা কিন্তু সেইখিনি সময়ত যেতিয়া সেই চছেম বস্তুতটো আকৌ ৰিপিট হয়।
অ
মানে তেতিয়া ব্ৰাষ্ট হৈ যায় আৰু মানে তেতিয়া নোৱাৰি আৰু খং উঠি যায় আৰু
এষাৰ কবই লাগিব মানে
এষাৰ ক'বই লাগিব নহ'লে নিজৰে কিবা গাটো কিবা কিবি লাগি থাকে অ', অ', অ', সেইটো অহ।
তোমাৰ এনেকুৱা পেটৰ বিষো হৈ যায় ন'। মোৰ বাৰু ভগৱানৰ কিবা তেনেকুৱা একো নাই নাই, নাই, নাই। অ', ভাল, ভাল কিছুমানৰতোটো একদম, মই মানে নি যে দেখিছো মোৰ পৰিয়ালতে এনেকুৱা আছে। ভন্টি আছে, ভাগিন আছে সিহঁতে মানে মেডিচিন ল'বই লাগে, আৰম্ভণিৰ দিনাখনৰ পৰাই তোমাৰ মেডিচিন ল'ব লাগে। আৰু এনেকুৱা দামত মেডিচিনটো ল'লে বেনে বেয়া
বেয়া মেডিচিন লোৱা বেয়া, বেয়া কিন্তু কি জানানে এইটো তুমি খোৱা বোৱা দি পেলাই নহয় ঠিক কৰিব পাৰা। আৰু তাৰে প্ৰমাণ মানে মই নিজে পাইছো মানে মোৰো হয়। প্ৰথম দিনা মানে তোমাৰ হৰৰ্মন লেভ লেভেলটো বহুত বাঢ়ি যায় যাৰ কাৰণে মানে তোমাৰ এই যিটো আমাৰ লাইনিং আছে সেই লাইনিংটো মানে ব্ৰেক কৰা কাৰণে সেই হৰমনটো বাঢ়ে ত' মানে তোমাৰ কি হয় যদি খোৱা বোৱা যদি তুমি ভালকৈ কৰা সেইকেইদিন মানে বা গোটেই মাহটো বা নিজৰ লাইফ ষ্টাইলটোও যদি ভালকে কৰা ত' সেই খিনি কষ্ট, সেই কষ্ট খিনি বহুত খিনি
কমি যায়, কমি যায় অ'।
কেতিয়াবা ধৰা তোমাৰ সেইখিনি সময়ত নৰ্মেলি আমাৰ এনেকুৱা খাবলৈ মন যা যায় ন' এ অকমান চট পটা টাইপ তেনেকুৱা খাবলৈ মন যায় অ', কিন্তু যিমান পাৰা মানে ব'ইল বা অকমান হেৰি প্ৰথম দুদিন আৰু প্ৰথম দুই দিনৰ কথা কৈছো বা, খুব বেছি প্ৰথম দিনা হ'লেও মানে এনেইতো ইমান মন নাযায় কিন্তু ধৰা প্লেইন খিচিৰি বা প্লেইন তেনেকুৱা অকমান খালে মানে ভাল হয়।
মোৰ আকৌ তোমাৰ কি জানা, সেই সেইকেইদিন নহয় এনেইতো মোৰ চাহ নেখাওঁৱে কিন্তু সেইকেইদিন তোমাৰ মানে মোৰ ইমানে চাহ খাবলৈ মন যায় মই কিয় নাজানো, কিবা এটা এটা মানে খাই থাকিবলৈ মন যায়। চাহ খাবলৈ আৰু কেতিয়াবা তোমাৰ একদম ইমানেই টেঙা খাবলৈ মন যায় কিন্তু সেইকণ টাইমত তোমাৰ টেঙাটো খা খালে ভাল নহয় বুলি কয় ন, মানে তোমাৰ ইমান মানে কেতিয়াবা মানে নোৱাৰি আৰু।
উম- উম -উম, না বুজিছো বুজিছো, মানে যাৰ যিটো প্ৰিয়ও হয় ন সেইখিনি মানে তোমাৰ গোটেই মাহটোতো তোমাৰ ঠিকে থাকে কিন্তু সেই যিকন সময় সেই যিকণ সময়ত মানে মানে আমাৰ চেনচাছ বিলাক মানে ইমান হাই হৈ থাকে ন তেতিয়া মানে মন যায় আৰু ধৰা তুমি যদি চাহ খাই যদি ভাল পোৱা। এদিনত যদি তুমি একাপ বা দুকাপ খালা সেইদিনাখন ধৰা তোমাৰ চাৰি কাপ
অহ, মন যায় মন যায় আৰু সেইদিনা তোমাৰ অসুবিধাও নহয় এনেই তোমাৰ কেতিয়াবা এনে অকণ গাখীৰ চাহ সেইটো কিবা গেছ উঠে, অঁ গেছ সেইদিনা তোমাৰ একো নহয়, যি খালেও মানে একো কিন্তু তোমাৰ ভাত এই মানে তোমাৰ ভাত খাবলৈ মন নাযায় কিন্তু অহ, একেবাৰে মন নাযায় বাকী তোমাৰ এইবিলাক বস্তু খাই থাকিব ভাল লাগে
অঁ, ওল্টা পোল্টা বিলাক, যিবিলাক খাব নালাগে ঠিকেই ঠিকেই কৈছা, বাকী কিটো আৰু তুমি হাইজিনটো কেনেকে মেইনতেইন কৰা?
মই মানে তোমাৰ, উম কোৱাচোন
মানে পে পে মানে পেট চেট লোৱা নে বাহিৰৰ পৰা আনা নে তুমি এই যে কিবা মাহিনা বুলি এটা থাকে যে
অহ নাই নাই, মই অহ নাই তেনেকুৱা নহয় মই বাৰু তোমাৰ ফাৰ্মাচীৰ পৰাই লৈ আহো। অঁহ মই সেই দুমাহ তিনি মাহৰ কাৰণে মানে আনি কৰি থৈ দিওঁ। ৰাখি থওঁ অঁহ কাৰণ পুতুকে মানে আনি দিয়া মানুহ নাথাকে কিনা। আনি অঁ আনি কৰি থৈ দিও আৰু তোমাক সেই দিনটোত এই দুঘণ্টা বা তিনি ঘণ্টা তাৰ মূৰে মূৰে মানে চেঞ্জ কৰি থাকো
চেইঞ্জ কৰিব লাগে তাকে তাকে ঠিকেই মানে
এটা লাগিব
অশান্তি লাগি থাকে সেইটোয়ে মানে হাইজিনতটো বহুত তাকে মানে অঁ মই মানে ভাবিছো মানে আগৰ যিবিলাক মান গৰল তে এতিয়াতো বহুতখিনি সুবিধা উ হৈ গৈছে আমাৰ কাৰণে হয় ন তেতিয়া তো মানে তোমাৰ কেনেকুৱা আছিল চাগে অঁ অৱস্থা
আৰু এতিয়া আমি এতিয়া খোলাকে খোলাকে কথা পাতো ন এই এইবিলাক বিষয়ে কিন্তু আগৰতে মানে এ এই বিষয়তো মানুহে মানে খোলাকে নাপাথাকে কিবা লাজ অঁ লাখো লাজ কৰে কিবা এতি আমি ডক্তৰৰতাত গ'লে তো ডক্তৰো গোটেইখিনি কথা কৰিব লাগে ন বোলে মোৰ এইটো এইটো অসুবিধা কিন্তু তে আগৰ মানুহ বিলাকে নকয় অঁ মোৰ মতে ভাব মই বেয়া কথা নহয় কাৰ এইটো মানে তোমাৰ প্ৰকৃতি যদি নিয়ম ন
উম নিয়মেই সেইটো তাকে ঠিকেই কৈছা আৰু একচেলি এইটো কথা আমি ভালকে আৰু পাতিবহে লাগে আৰু যাতে চবেই টো কথা বুজি পাওঁক সংকোচ নকৰে আৰু মানে উম আৰু এইটো মতা মানুহ জাতো বহুত ইম্পৰ্টেণ্ট হয় ত' তেওঁলোকেও যাতে মতল মানে বেয়া চেয়া নাপাই
নোপায় অঁ নাপায় কিছুমানে তোমাৰ এতিয়া নিজৰ ৱাইফ জনীকে তোমাৰ বস্তু আনি দিবই লাজ কৰে দোকানত ফাৰ্মাচীৰ পৰা মই কি বুলি ক'ম কি কৈ আনি দিম
অঁ সেইটোয় সেইটো হ'ব নালাগে উম। সেইটো হ'ব।
নালাগে নালাগে আজিকালি মানে তোমাৰ এইটো জানাই হওক কিন্তু এই আগৰ কিছুমান ইতিয়াও আছে ন মানুহ যিবিলাকে আগৰ কথা শুনে মানে এই তেওঁলোকক মানে বুজাব লাগে যে এইটো এনেকুৱা নহয় আজিকালি যে এনেকুৱাহে মানে তোমাৰ কাপোৰ ব্যৱহাৰ কৰে।
উম কৰেটো কৰে তাকে কাপোৰ খেৰ আগৰ দিনা মানুহে খেৰো ব্যৱহাৰ কৰে ছিলে এনেকে বনাই পেলাই হ তেৱে ত সেইবিলাক একচ ইমান ভাল ন।
ভাল নহয় নহয়।
একাৰে ভাল ন। উ তাকেতো ত' সেইবিলাক কথা জানাতো দৰকাৰ
দৰকাৰ কাৰণ খেৰ তোমাৰ এতিয়া বাহিৰত থাকে ন খেৰ খিনি তোমাৰ বাহিৰত থাকে তুমি তাৰ পৰা আনাাহে সেইখিনিতো ধুই ধুই কৰি লোৱা নহয় ন।
উম ঠিকেই।
তোমাৰটো কিছুমানেতো তোমাৰ ধুই ধুই থৈ দিয়ে। কিছুমানেহে তোমাৰ। নতুনকে আকৌ ব্যৱহাৰ কৰে বা এই বিচনা চাদৰ। মানে তোমাৰ
অ ললে উম তাকে বাৰু সেইখনত। বছৰ বছৰ এক দুই বছৰ আৰামছে। মানে লৈ যোৱাও মই দেখিছো মানে সেইয়াই ব্যৱহাৰ সহাৰ কৰাটায়ত উম তাকে হাইজিন টো বহুত ইম্পৰ্টেণ্ট
আজিকালি ইমান সুবিধা আছে। কিবা কিবা অসুবিধা হলে ডক্তৰক সুধিলেও ডক্টৰে ধুনীয়াক বোলে বুজাই দিয়ে
উম উম তাকে ঠিকেই কৰিছা ত স কিনে মানি চলিলে ভাল আৰু কাৰণ মই বহুতকে নিজৰ কাৰণে ভাল মানে মই এইটো ক্ষেত্ৰত মানে বহুতকে দেখিছোঁ মানে বেমাৰত পৰা আৰু কিবা আৰু এই মহিলাসকল সকল যিখিনি অসুবিধা হয় পিছ চি অ' এছ পিচিও দি তাৰ পিছত কৰিলে যিবিলাক তোমাৰ ইনফেকচন বিয়পে বা এনেকুৱা পেড চছেটবিলাকৰ পৰা বা এনেকে কাপোৰ চাপোৰ ইউজ কৰাৰ পৰা ত' সেইবিলাক মানে এই বস্তু বিলাকৰ জ্ঞানটো মানে চবৰ লগত থাকিলে মানে এইখিনিৰ পৰা হাত সাৰিব
পাৰি এতিয়া মই বেলেগৰ কথা নকওঁ সমূহ নিজৰ ভাগিনজনী তাই তোমাৰ পিছুৱ দি আছে তাই তোমাৰ মানে মেডিচিন খালে তাই হয় যদি তাই দুমাহ তিনি মাহ চাৰি মাহ মেদছে নয় তাই নহয় কিন্তু মেডিচিন খোৱা তোমাৰ দিন মান মেডিচিন খাই দিয়ে তাৰপিছত তাই নৰ্মেল কে ধুনীয়াকে হয় যাব সেইদিন তোমাৰ ধুনীয়া ব্লিডি তাৰ পিছত তোমাৰ যি নহয় নহয় নহয় এ নহলেই আৰু আকৌ মেডিচিন খাব লাগিব তেতিয়াহে তাক
এইটোতো মেডিচিনৰ ওপৰত ডিপেণ্ড হৈ যোৱাাতটোও ভাল নহয়
কাৰ ইমান সৰু ছোৱালী ন বহুত সৰু এতিয়া তাই এতিয়া মানে এইটো প্ৰব্লেম হলে তোমাৰ ভৱিষ্যত তোমাৰ আৰু বেছি
আৰু হ'ব তাকে তুমি খোৱা বোৱা ত তাইক একদম ভালকে কৰিব দিবা খোৱা বোৱাই বহুত মানে আমাক হেল্প কৰে। বহুত।
কৰে, কৰে আৰু পানী বোলে বহুত খাব লাগে।
অ', পানী খাব লাগিব, সেইটোতো খাব লাগিব, তাকে, তাকে। ঠিক আছে বাৰু দিয়া। মইয়ো অলপ শুওঁ ন', অলপ শুই কৰি লওঁ আৰু কি কবা আৰু আমাৰ এইবিলাক, অ', অ', ঠিক আছে। দিয়া, ৰাখিছো দেই। উ', উ'।